হেল্ল'।
অ', কি কৰি আছ?
এ এনেই আছোঁ বিচনাৰে বাগৰি।
অ'
তই কি কৰিছ?
এয়া এ বৰদোৱালৈ যাব ওলাইছোঁ।
অ' অ কাৰ লগত যাবা? কাৰ লগত যাবি?
এ পোৱালি যাব, ল'ৰা যাব।
অ'।
ল'ৰা লগতে যাম আৰু বাইকত।
অ'।
তাতে বোলো বৰদোৱালে যাম যামকে ভাবি আছোঁ যোৱা নাইকিয়া।
অ'।
কে যাব
আমিও অ' আমিও যোৱা নাই এই এনে গৈছো এই ন তুন প্ৰজেক্টটো মানে হোৱাৰ পৰা যোৱা নাই যাম বুলি ভাবিহে আছো।
অ' সেই আমিও দেখাগে নাই নহয়, এনেই বৰদোৱালেতো বাও গৈয়ে থাকো।
অ'।
কিন্তু এতিয়া সেই প্ৰজেক্টটো হোৱাৰপা যোৱা নাই, তাকে যাম যাম ভাবি আছো বোলো আজি ওলাইছো আৰু।
অ'।
তাকে প্ৰকল্পটো চাম বোলো। নতুনকে বনোৱা। অ' বনাইছে, অ বনাইছে মোবাইলতহে দেখিছো আৰু
অঁ, মোবাইলতে মও মোবাইলতে দেখিছোঁ এনেই যোৱা নাই আৰু চাবলে সেই ফাকুৱাত গৈছিলো। তেতিয়া হেৰি কি বুলি কয়, হোতালৰ বন্ধ কৰি থৈছে যে তালৈ যাব নোৱাৰিলো আও মেলা চাই পেনে অ মেলা চাই পেলাই গুচি আহিলো।
অ তাত সোমাব দিয়া নাই নহয় তেতিয়া বন্ধ কৰি থৈ
অ'। এতিয়া, এতিয়াও সম্পূৰ্ণ হ'ল জানো নাই হোৱা নেকি।
আছে বাকী হ'বলা অলপ।
অ' তেও অলপ চাব পাৰি আৰু মানে।
অ', চাব পাৰি আৰু অ' বাহিৰে বাহিৰে চাব পাৰি আৰু তাতে মানে একে খাই বৈ আহিম আৰু ভাত- পানী বনাই।
অ অ ভাত বনাই খাম।
অ' বোলো যাম যেতিয়া অকণ খাই বৈ অকণ দেৰিকে আহিম আৱ
অ' তেনেকে খাই বৈ আহিলে ভাল লাগে আক
অ' গঙাপাৰতে তাতে বনাম আৰু
অ'।
বনাই কৰি খাই বৈ আহিম।
এই গঙাপাৰত মানে গঙাপাৰত সেইখিনিত ভাল লাগে, হে' পুখুৰীটোত মানে মাছ চাই মাছ ধেৰ ওলাই থাকে নহয়। মুৰী কেইটামান দলিয়াই, তেনেকে চাবিচোন মাছ।
অ' এই তাকে অ ল'ৰাক কৈছো বোলো মুৰী পেকেট বা কিবা বি স্কুত পাকেট এনেকে কিনি লবলৈ দিছো।
অ'।
তাকে কিনি পেলাই বোলো হেৰি কৰি পেলাই তাতে থাকিম বহি থাকিম আৰু বোলো চাম আৰু। বুনোৱাও হব, চোৱাও হব।
অ', ভাল লাগে আমাৰ ওচৰৰে হেৰিত সিদিনাখন হেৰিয়া কি বুলি কয়, উম গৈছিলে নহয়। ভাইটি এটা, সিহঁতৰ মানে হেৰি ৰাস তাৰ এনেকে হেৰি এটা পাইছিলে কিবা এটা, কাছৰ নেকি পাইছিলে। তাৰপিছত তাত নি গৈ পেলাই এৰি দিছেগৈ নহয় বৰুৱাত নি।
অ'।
বৰদোৱ সেই গঙা-গঙাতে নে ক'ত এৰি দিছে বোলে।
অ', ত' গোটেই ফেমিলি গৈছিলা নেকি গোটেই বা পৰিয়াল গৈছিলে?
অ', ফেমিলি গৈছিলে। মানে ৰাস্তাত এনে পানী আছিলে যে কাষৰ পুখুৰী বিলাকৰ পৰা উঠি আহিছিলে নেকি।
অঁ।
কাছটো তাৰ পিছত সে নি পেলাই সেই মৰ পৰাতে হেৰি দিছেগৈ পানীতে।
অঁহ। পানী দিছে, কিবা এনে শৰাই চৰাইও দিছে নে?
অ', শৰাই এখন দি পেলাই মানে তাৰপিছত, তাত এৰি দিছেগৈ আৰু।
অ', সেইবিলাক এৰি দিলেও আকৌ কিবা নিয়ম আছে নহয়।
অ অ', নিয়ম নীতি কৰি পেলাই মানে তাত দি দিছেগৈ। ৰাস্তাত পোৱা আছে সেইটো কাৰণে।
অ। তাকে এ যাব ওলাইছো আৰু।
অ', খোৱা বোৱা কি যোগাৰ হৈছে কৰিছে?
খোৱা বোৱা আৰু নিৰামিষ ভাতে খাম আৰু, এনে তাত ধৰি লও মাছ- মাংসও খাব পাৰে হ'লেও নাখাও আৰু মাছ
অ', ভাল নালাগে অ', এনে আগত গৈছো নহয় অ',। ভাল নালাগে চাই ত, চাই এবাৰ যাওঁতে খাই আহিছিলো ভাত বনাই নিৰামিষ ভাত বনাই, অ', তেনেকে খাই আহি ভাল লাগে।
অ', গলে ধৰি লও খাই বৈ আহিলে ভাল লাগে আৰু। মানুহ বহুত হয়, মানুহ বিলাকো চাই ভাল লাগে।
অ', ৰাতিপুৱা সময়কণত নাম প্ৰসংগ কৰাই হ'বল নহয়, অ'।
তাকে।
মানুহ বহুত ভাল থাকে তাৰ, উম। আমি যাব লাগিব এই গৰম বন্ধ দিছে নহয় এতিয়া।
অ', গৰম বন্ধতে যাবি আৰু, আমি বাৰু আজি গৈ আহোগে।
অ', যা আমাৰ লগত যাওঁ যদি ওলাবি মানুহ সৰহ হ'ব।
অ', কি গাড়ী লৈ যাবা মানে?
অ', গাড়ীখন ঠিক কৰিবলে তেনেকে যাম আৰু।
অ', -অ', জনাবি আৰু শুন আগতে?
অ', আমাৰ বৌহতেও যোৱাৰ কথা কৈ আছে।
অহ', -অহ', -অহ ', আগে জনাবি। আগে জনালে যাব পাৰিম আৰু।
অ', - অহ', - অ'।
অ', তেনেকে মানুহ লগত গৈ সৰহ মানুহ লগত গৈ ভাল লাগে।
অ'।
ধৰি ল অকলে যাবলৈ ভাল নালাগে তথাপিতো আজি বোলো চাই আহো গৈ বুলি ওলাইছোঁ আৰু।
অ'।
মানুহ সৰহকে হ'লে ধৰি ল ভাল লাগে সেইটো
অ', লগে ভাগে গৈ লগে ভাগে গৈ ভাল লাগে।
অ'।
উম, উম। নহয় এই কাপোৰ কেইটামান ধুলো এই বৰষুণটো দি আছে।
অ', বৰষুণত আজি কিয় কাপোৰ ধূলিনো? সেই গোন্ধাবহে কাপোৰ সোপা গোন্ধাবহে।
কম্ফ'ত দি থৈ দিছো নহয়।
অ', সেইটো দিলে বাৰু চিন্তা নাই। মই কালি ব্লেংকেট এখন ধুলো। ব্লে ব্লেংকেটখন ধোলো ব্লেংকেটখন নুশুকালে সেইখন ডাঙৰ ক'তো ক'ম্ফটো দিব নোৱাৰি। সুবিধা নাই ডাঙৰ বাছন নাই।
অ'।
কমফৰ্ট দি তিয়াই থবলৈ তাৰপিছতো ব্লেংকেটখনো এতিয়া গোন্ধাইছে।
উম, বহুত বেয়া গোন্ধাই ব্লেংকেট ধুলে যে নশু কালে এদিনতে বহুত বেয়া গোন্ধায়।
অ'।
উম।
তাকে সেয়া কি কৰিম এতিয়া তাকো ওপৰতে উলিয়াই থৈ দিছো আৰু। সোমোৱা নাই বক্সত সোমোৱাম বুলি পেলাই হে ভৰাই হেৰি কৰিছিলো ধুইছিলো হেই বোলো ইমান গৰম খন দেখি থাকিলে বেছি গৰমহে লাগি থাকে।
গৰম কাপোৰ দেখিলে এতিয়া বেছি গৰম লাগে।
অ', মই বোলো ধুই কৰি সোমোৱাম বুলি পেলাই ধুলো এতিয়া কি হ'ব গোন্ধহে ওলাই আহিছে।
এই কম্ফত অকমান এনেই শুকানে সানি দিব পাৰিবি নহয়। চেন্টটো অকমান কম নহয় নহয়।
অ', কাপোৰখন যদি আকৌ খাই দিয়ে?
অই নাখায়।
অ', দিব লাগিব তেতিয়াহ'লে আৰু।
সানি পেলাই অকণ থৈ দিব থৈ দিব তাৰপিছত আৰু সেই গোন্ধটো নোলায় আৰু তেনেকে। বেয়া গোন্ধটো ইমান হেৰি পায়।
অ', এই বহুত বেয়া গোন্ধাইছে জাননে?
অ', অ', গোন্ধাই আকৌ। ব্লেংকেট বেছি গোন তাৰপাছত এ এনেকুৱা হেৰি বৰষুণৰ দিনত মানে কাপোৰ নুশুকালে গোন্ধ ওলায়ই। ধুই দিয়া কাপোৰবিলাক নুশুকালে।
ৰাতি ৰাতিপুৱা অকমান ৰ'দটো ওলাইছিলে নহয়।
অ'।
ৰাতিপুৱা ৰ'দটো ওলোৱা কাৰণে ধুই দিলো। এতিয়া ধুই দিয়াৰ পিছত পিছত পিছবেলা ৰ'দ বৰষুণ পৰিলে হয় এতিয়া বৰষুণতো অকণমান তিতিলে ভালকে নুশুকালেও এতিয়া হে গোন্ধ ওলাই আছে তাকে ভৰোৱা নাই আৰু ওপৰতে উলিয়াই থৈ দিছো।
অ', মই এতিয়া হেৰি কেক এটা বনাম বুলি ভাবিছো এই পোৱালিজনিয়ে খাওঁ-খাওঁ কৰি আছে।
অ, কেনেকে বনাইনো কেক?
কেক বনাই পোৱা নাই?
উম, হম বনাই পোৱা নাই নাজানোৱে মই বনাবলে।
অ, মই আগত বনাইছো অ দুটামান।
অ,
অ, হেৰি এই কি বুলি কয় আটা বা ময়দা ময়দা দি বনাই। ময়দা হ'লে বেছি ভাল হয় আটা দিও বনাব পাৰে তাৰপিছত এনেকুৱা হেৰি এই বিস্কুট বিলাক যে
অঁ,
মিক্সাৰ দি পেলাই গুড়া কৰি পেলাই সেনেকেও বনাব পাৰে।
অ',
তাৰপিছত সেই যদিহে ময়দা দি বনাও,
অ,
কৰিব লাগিব, হেৰি এই চেন আটা জো ধৰি লও জোখমতে একে চাইজৰ বাতি লবি বাতিটো হেৰি আটা যদি বা ময়দা এবাতি ল তাৰপিছত চেনিও এবতি লবি তাৰপিছত আকৌ হেৰি দিবি কনী, সেই কণী দিবি চাৰি পাঁচটা মান মানে জোখমতে আৰু।
অ, জোখমতে আৰু আন্তাজ মতে দিব লাগিব আৰু।
অ, কিমান দিলে হয় সেইটো নিজে জানিবিয়ে নহয়। অ' সনেকে দিবি তাৰপিছত আকৌ ৰিফাইন তেল লাগিব সেই আটা খিনি বা ময়দাখিনিৰ জোখতে। সেই এবাতি ললে নহয় সেই ৰিফাইনো সেই এবাতি লাগিব সেই চব মানে সমান-সমান জোখত ল'ব লাগিব।
অঁ,
লৈ পেলাই তপছত সেইখিনি ধুনীয়াকে হেৰি মিক্স কৰিব লাগিব। মিক্স কৰি পেলাই মানে সেই আদা খিনি যাতে গ গুটি গুটি হৈ নাথাকে আৰু। মিক্স কৰোতে সময় নাযাব বেছি সময় মিক্স কৰি, দিব নালাগে। হাতটা দিও কৰিব পাৰো তাৰপাছত আজিকালি বেলেগ-বেলেগ পদ্ধতিও আছে। মিক্স কৰা হেৰি গ্ৰাইণ্ডাৰ নে কি এনেকুৱা কিবা কিবি আছে নহয় সেয়া দিও কৰিব পাৰ। তোৱাৰ পিছতে ধুনীয়াকে হেৰি হল নহয় মিক্স হল নহয় হোৱাৰ পিছতে তেনেকোৱা। চিলভাৰৰ চচ এটা লব লাগে মানে সৰু। মানে হেৰি খিনি দিব পৰাকে।
অহ, অহ, অহ,
তাত অকনমান হেৰি ৰিফাইন সানি ল'ব লাগিব।
অ',
ৰিফাইন সানি লোৱাৰ পিছত পিছত হেৰি ময়দা গুৰা অকণ ওপৰত এনেকে তেতিাই পেলাই স্মুটেই খিনি তাৰে মিক্স কৰি দিব লাগে ধুনীয়াকে ধৰণৰ যোনখিনি তেল লাগে। সেইখিনি জেগাতে খিনি ভৰি থাকে আৰু। আঠা মাৰি ধৰি থাকে যদি তেল নালাগে জেগা খিনি মানে ময়দা লাগি নাথাকে তেতিয়া গম পায় এইখিনিত তেল লাগি নাই, নাই লাগা মোৰ সঁচাকে। খিনি কৰি লোৱা পিছত ধুনীয়াকে হেৰি খিনি দি দিবি এ যিখিনি মিশ্ৰণ বনাই থৈ দিছিলি সেইখিনি দি দিবি। দি দিয়া পাছত অলপ এনেকে হেৰি কৰি দিবি আৰু।
অ'।
অ এনেকে থেকেনিয়াই দিবি যাতে বস্তুটো ধুনীয়াকে বহি যায় অ'। সমানে বহি যাব কাৰণে অলপ এনেকে ঠেকেনি ঠেকেনা মাৰি দিলেই হৈ গ'ল। অ তাৰপিছতে গেছ টো' জ্বলাই গেছৰ ওপৰত এনেকোৱা চচ এটা পাতি দিবি ভাত বনোৱা চচ সেইটো পাতি দিবি তাৰ পিছত তাত নিমখ নিমখ অলপ দি দিবি চচটোৰ ভিতৰত নিমখ অলপ দিবি তাত ধুনিয়াকে কিবা ষ্টেন এডাল পাতি পেলাই তাৰ ওপৰতে মানে হেৰি সেইটো বহাই দিবি আৰু সেই কেকৰ সেইখিনি বহাই দিবি।
অ, অ।
বহাই দিয়াৰ পিছত ঢাকনা মাৰি দিবি অকণ টানকে। যাতে হাৱাটো গৈ নাথাকে ওলাই ওলাই যাব নালাগে আৰু। তাৰপিছত মাজে, মাজে চাই থাকিব লাগিব এনেকুৱা ধৰি ধুনীয়া সৰু ষ্টিক এডাল লৈ পেলাই। এনেকে মাৰি চাবি বাঁহৰ এনেকে সোমোৱাই চাবি কেকটোৰ ভিতৰত। সি মানে লাগি, লাগি আহে তেনেহ'লে জানিবি যে কেকটো সিজা নাই। যদি একো লাগি নাহে সেই ষ্টিকডালত তেনেহলে গম পাবি যে কেকটো মানে হৈ গ'ল বুলি।
অ'।
অ তেনেকে উলিয়াবি হোৱাৰ পিছতে উলিয়াই পেলাই ধুনীয়াকে অকন ঠাণ্ডা হ'বলৈ দিবি ঠাণ্ডা হ'বলৈ দিয়াত। ঠাণ্ডা হোৱাৰ পিছতে হেৰি কৰিবি এনেকে চাইডে চাইডে মানে চুৰিখন এনেকে চুৰিটো এনেকে জোঙা চুৰি এখনেৰে চা মাৰি পেলাই উলিয়াই দিবি আৰু ধুনীয়াকে কাটি, কাটি খাই থাকিব পাৰে।
অ বনাই চাব লাগিব।
তেনেকে বনাই খাব আৰু বেকিঙো দিব লাগিব মই বেকিংটো নকলোৱেই।
অ বেকিং দিব লাগিব নহ অ' তেতিয়া মানে কোমল হ'ব আৰু বস্তু বস্তুটো নহ তেতিয়া কোমল হ'ব আৰু অ।
কণীৰটো দিয়াৰ কাৰণে কণীৰ দিমটো দিলে হ'লেওঁ এনেও বস্তুটো ফুলিবই।
হয় পিছত আকৌ বেকিং দিলেও চলে অ' ফুলে। কোমল হৈ থাকে অ' কোমল হৈ থাকে ।
দুদিন ৰাখি পেলাই ধৰি লওক খাব পাৰা যাব আৰু অ'।
সেনেকে বনাই খাবি অ' নাজানিলে নেজানিলে মই বনাই দি পঠিয়াম দে এটা। খাই চাবি আগে
অ, অ, অ আগে বনাই দিবি বাৰু নহ'লে তই আহিবি দেখুৱাই দিবি মই বনাই চাম বাৰু।
অ' হ'ব বস্তুখিনি যোগাৰ কৰি থৈ দিবি আৰু মই যাম এদিন।
মই যোগাৰ অ', অ', যোগাৰ কৰি থৈ দিম আৰু তই এদিন আহিবি, মই মানে, বস্তুখিনি যোগাৰ হ'লে তোক মাতিম আৰু
অ', অ', উম, হ'ব দে, হ'ব দে ন? উম। উম।